হেল্ল'
হেল্ল' অ কি কৰি আছিলা
এ থাম বনত লাগি আছোঁ অঁ চাহ তাহ খালা
চাহ খালো অ খালো খালো তুমি খালা
অ মইও খালো এই ল'ৰাটোক স্কুলত পঠিয়াই কৰি লৈ পেলাই এতিয়া কামত লাগি আছো। চোৱা
অ আমাৰ গ'ল যেনিবা দুইটা গ'ল অ গ'ল
ভাত বনালানে নাই
ভাত বনোৱা নাই বনাম আউ আজি কি
কি মই বনা আ ভাত কেইটা বনালোঁ বাকী এতিয়া ভাই লৱা- টোক মানে আলু বইল কৈ কণী বইল কৈ পেলাই খুৱাই পঠিয়ালোঁ। তাৰপিছত এতিয়া লাহে ধীৰে বনাম আও দ
অ আমাৰ আজি দুইটাই ৰুটিয়ে খাই গ'ল দিয়া। ৰুটি দালি কণী অমলেট দালি বনালো। কণী অমলেট কৈ দিলো আও
অ আজি মানে উঠাও দেৰি হল যে সেইকাৰণে আলু কণী একেলগে বইল কৈ পেলাই সেইয়াই খাই গ'ল। মতে ত এতিয়া মই লাহে ধিয়ে কাম বনখিনি অ, দুপৰীয়া হেৰি বনাম বুলি ভাবিছোঁ। কচুলতি খাই পাইছা?
কচুলতি খাই পাইছো। কিন্তু, কেনেকে বনাই খাবা কোৱাচোন চোন।
অ' এয়া হেৰি যে, নলকচু লতি যে, বেলেগ কচু লতি খাই পোৱা নাই। মই নলকচু লতি হে খাই পাইছোঁ। সেই যে, কচুটো ভাজি খাব পাৰি যে, ডাঙৰ-ডাঙৰ। দীঘল-দীঘল হয় যে?
অ', ভাল লাগে খাই, অ' কেনেকে বনাবা?
কেনে কে মাছৰ লগত অ' কচুলতিখিনি হেৰি কৰিব লাগে। ব মই সেইটো জানা জানো? কেনেকে বনাই অ' এই, কচুলতি খিনি এনেকে, আমি যে, শাক মৰিচা ঠাৰি কাটিলে চুঁচটো গুচাই লওঁ, তেনেকে এডাল, এড এডাল গুচাই যাব লাগে। তাৰপিছত গুচাই পেলাই। সেই বইল কৰি ল'লেও হয়। বইল। কৰি নল'লেও হয়। তেনেকে মাছ, শুকান মাছ। হ'লে ভাল হয় আৰু। নিজৰ ঘৰতে, কিছুমানে বজাৰত হ শুকোৱা মাছৰ লগত খায়। মই বজাৰত শুকোৱা মাছটো নাই হয় বাৰু। ঘৰতে মাছখিনি আনি ৰাখিছিলোঁ, জুই লগাই পেলাই অকণমানে লেৰেলা। লাই থৈ দিছো। জুই তা পত দি বোলে। জুই তাপত দিয়া মাছটো খাই ভাল লাগে নহয়। তাৰ পিছত সেই জুইত অ', জুই টাপত দিয়া মাছখিনি ভাজি ল'ম অকণমান। ভালকৈ ভাজিম আৰু ভাজিবলে কচুখিনি ভাজি মায়ে মচ চলা যিমান দিয়ে আৰু জি জি জালুক জ্বলা বেছি। খালে জালুক জলকীয়া সমানে দিবা। জ্বলা থকা জলকীয়া দি পেলে ভাজি বোলে পানী দিব নালাগে তাতে মাছখিনি দিব লাগে আও দি পেলাই সে তেনেকে সেইখিনি কচুলতি বনাম তাৰপিছত আকৌ বেঙেনা চব্জি অকণ বনাম অ খাই ভাল লাগে হেৰি লগতো খাব পাৰি ৰুটিৰ লগত মাছ দি মাছ দিলে খাই মানে হেৰি লাগে আৰু ৰুটিৰ লগত মাছ নিদিয়াকেও খাব পাৰে তেনেকে তুমি কি বনাবা?
মই আজিহে মাটি দালি তিয়াই থৈছো মাটি দালি খাৰ বনাম তাৰপিছত আকৌ কচুপাতত দি খাই পাইছা
পাতত দিওঁ আকৌ পাতত দিলেও বেলেগ বেলেক পাতত দিয়ে নহয় কিছুমানে মই পাতত নিদিওঁ মানে কচুৰ পাত যে কোমলীয়া কোমলীয়া সেয়া কুটি লৈ পেলাই হেৰি বাচন এটা কেইটা বাক কিবা এটা তেনেকে পানী অকণ দি পেলাই হেৰি কৰি বইল কৰিবলৈ খোৱা নিছি নিচিনাকে খাম তুমি কেনেকে বনোৱা কোৱাচোন পাত? পাতত দিয়াটো।
মই এই কোমল কোমল কচুলতি বগা হলেও হ'ব কুলা হলেও হ'ব। এই মুুঠি মান আনি পেলাই, পাতো ল টিও চব ঠাৰিও। কিন্তু কোমল হলে বেছি ভাল হয় আও। তাৰছত সেই ডাঙৰ কচু পাত এটাতে ধুনীয়াক ধুই লৈ পেলাই কচুখিনি ধুনীয়াকে কুটি লৈ চুঁচ গুচাই, ধুই পখালি লৈ অ কচু পাততে মানে সেই কচু খিনি দি দিওঁ দি তাত নহৰু দিলো পাঁচ ছ ফুট মান তাৰ পিছত পকা জল কিয়া দিলো তিনি চাৰিট মান তাৰপিছত এই কণ বিলাহীটো যে, কণ বিলাহীও পাঁচ ছটা মান দিও। দি পেলাই ধুনীয়াকে কচু পাততে গোটেইখিনি মেৰিয়াই লৈ পেলাই তুমি গেছত ওপৰতে মানে কেৰাহী এখনত চিমত দি পেলাই এই পাতত দিয়া কচো দি ঢাকি পেলাই চিমন দি থৈ দিবা আও। তাৰপিছত পাঁচ মিনিটমানৰ পিছত নালাগে যেতিয়া নমাই পেলাই সানিম তেতিয়া দিম নিমখ হালধি। তাৰপিছত লুটিয়াই দিলো দি পেলাই পাঁচ দহ পোন্ধৰ মিনিটানৰ পিছত সেইখিনি হৈ গল নহয় দুইটা ছাইড সিজা পিছত নমাই থৈ দিলো আও। ঠাণ্ডা হোৱাৰ পিছত সেই কচু পাত খন ধুনীয়াকে খুলি পেলাই সেই কচু খিনি বেলেগ এখন প্লেটত নমাই পেলাই তাত নিমখ অকণ তেল অকণ হালধি দিব নালাগে, নিমখ তেল দি পেলাই তুমি সানি পেলাই ধুনীয়াকে কে খাবাচোন
অ নহয় কচুপাতখনত যে হেৰি কৰা পাতত দিয়া কচু পাততেই কচুপাতখন সিজি নাযায় জানো
চিমত দিও নহয় কচু পাতখন একো নহয় ওপৰত মেৰানিয়া পাতখন অকন ডাঠ হ'ব লাগে। ডাঠ হ'লে একো নহয়
অ ম কচু পাততে দিয়া নে কচু তেনেকে
অ কচু পাততেও দিও কলপাততো দিওঁ কেতিয়াবা আদা, হালধি পাতো দি দিওঁ।
অ মই এই তেনেকে হেৰিও খাই নহয় মাছ পাতত দিয়ে যে সৰু সৰু মাছ এনে এতিয়া বাৰিষা দিন আহিছে সৰু সৰু মাছ নোলাই জানো?
ওলাই অ
সৰু মাছ পাতত দিওঁ খোৱা নাই তোমালোকে তেনেকে।
পাতত দি খাওঁ বৰ ভাল লাগে খাই। তুমি কেনেকৈ দিয়া?
অ মই সাই হেৰি দিওঁ হালধি পাত দিওঁ। প্ৰথমতে কলপাতখন কাটি লওঁ কলপাত কাটি লৈ পেলাই অকণ হে জুই টাপত দি পেলাই পাতটো লে লাই পেলাই লওঁ। লেহলা পৰিলে তেতিয়া মই হেৰি মো- মৰিয়াই দিবলৈ ভাল হয় আও মেৰিয়াই দিবলৈ সেই পাত হেৰি কৰি দিওঁ দি পেলাই তাৰ ওপৰতে হালধি পাত হালধি গছ নাথাকেই যে
অ
ওচৰৰ মানুহৰ ঘৰৰ পৰা আনি পেলাই হালধি পাতখন মাজত দি দিওঁ। দি লৈ পেলাই তাতে মাছখিনি দিওঁ মাছৰ লগত হেৰি নেমু যে কুমলীয়া পাত
আহ
সেয়াত সৰু সৰু কোমলীয়া পাতা। দুখিলা তিনিখিলামান দি দিওঁ অ দি লৈ পেলাই যদি সেয়া পাত নহয় নেমু থাক- নেমু চ হেৰি দিওঁ চেপি পেলাই নেমু ৰসটো অকনমান দি লৈ বোলে হেৰি কৈ দিওঁ তেতিয়া জলকীয়া মিঠাতেল, কেঁচা মিঠাতেল হালধি
তুমি মাছখিনি কেচাই কেচাই সেইখিনি দি দিয়া গোটেই কিনি
কেঁচা কেঁচা দি দিওঁ দি লৈ পেলাই হেৰি দি এ কাহে খানতে দি দিওঁ নহয় এইতি জুই লগাবলৈ হেৰি হ'লে আৰু যদি জুই লগোৱা হৈ থাকে অঙঠা। সনে ৰঙা হৈ থাকে। তেতিয়া জুইত দিওঁ যদি জুই লগোৱা নহয়। এই বৰষুণৰ দিন হ'ল আমাৰ আকৌ ভিতৰত চৌকা নাই যে
আহ
ভিতৰৰ চৌকাটো মানে হেৰি হৈ আছে। গেছতে দি দিওঁ বাহিৰতো চৌকা। জুই লগাওঁ। হেৰি জুই লগোৱা দিনাখন। ঠাণ্ডানতহেছে জই লগা হয় এতিয় ইমান গ মান ব্যৱহাৰ ন গৰৰ কাৰণে গেছতে কেৰা দি পেলাই এনে মাছ হেৰি টোপোলাটো আৰু মাছ টোপোলাটো এনেকৈ লুটিয়াই দি থাকোঁ। ঘূৰাই ঘূৰাই বোলে তাত এনেকৈ অকণমান ফুটা এটা হেৰি থাকে নহয়। বান্ধি দা দুটা চাইডে বান্ধি দিয়া এটা থাকে। এই নহয়। বেলেগ এটা বাচন লৈ পেললে তাৰ পৰা পানী। খিনি উলিয়াই দিওঁ। উলিয়াই দিলে। ভিতৰত মানে মাছটো খৰ সৰিয়া নিচিনা হৈ যায়। একেবাৰে নহ'লে পানী খিনি থাকিলে আকৌ বহুত সময় লাগে যাওঁ। এটা লাগে এনে গোটেই খিনি পানী তাতে শুকাব লগা হ'লে বহুত গ তুলাই ক নহয় পানীখিনি উলিয়াই দিলে। ধুনীয়া সৰসৰীয়া হয় মানে তেতিয়া আকৌ চাত তেল দিলেও দিবা নিদিলেও নাই পিঁয়াজ অকণ যি বিলাক কিছুমান পিয়াজ খাই বেয়া বাই। পিয়াজ নিদিলেও হয়। পিয়াজ হেৰিত পিটি গা বনাই পেলাই মই পিয়াজ দি দিলে ভাল পাওঁ। পিঁয়াজ দি পেলাই পিটিকা বনাই খাওঁ তেনেকৈ ভাল লাগে। তেনেকে সেয়া বনাম বুলি ভাবিছোঁ আৰু। মাছ বেপে হে মাছ বেপাৰী আহিলে তেনেকুৱাও ভাবি থৈ দিছোঁ মানে। বেপাৰী আহে যদি ৰাখি পেলাই তেনেকৈ অকণ বনাম বুলি। এই সদায় নাহে যে কেতিয়াবাহে মাছ চব পায়।
নাহে আজি আকৌ বতৰটো বেয়া নহয়।
অঁ তাৰপিছত দুপৰীয়া আকৌ সেয়া হেৰি এই ফিচাৰী নাই নহয় এনেই পুখুৰীৰ নিচিনাহে। ঘৰ ভেটি উঠাওতে হেৰি কৰা তাত আছে কিবা কাৱৈ মাছ। কিবা-কিবি। এ দিয়া সেয়া মাছ খাব নোৱাৰি নহয় পাতত দি। তেনেকুৱা ফিচাৰী নহয় আৰু অ সৰু পুখুৰী ঘৰৰ ভেটি। ঘৰটো বৰ হেৰি কৰোতে উঠোৱা আছিলে। মাটি উঠাওঁতে সেইটো গাত হৈ আছে আৰু। তাতে পানী খিনি মানে জমা হয়। থাকে যে বৰষুণ পৰিলে।
আহ আহ আহ তাকেই
ক'ৰবাত যাবা নেকি? ওলাই গৈ।
আজি যাব লগীয়া আছে আজি ল'ৰাটো স্কুললৈ যাব লাগিব।
অঁ ছোৱালী গৰম বন্ধ দিয়া নাই নহয়।
নাই জুলাই ছয় তাৰিখৰ পৰা দিব।
অঁ ল'ৰাটো দিয়াই নাই চাগৈ দিবহে।
নাই নাই
আগতে আৱ গৰম বন্ধ বুলি ক'লে সোনকালে জুনৰ এক তাৰিখৰ পৰা হৈ জুলাই এক তাৰিখৰ পৰা হয় জুনত পৰীক্ষা শেষ হয়। আজি কালি অ বিশ পঁচিছ দিনহে দিয়ে
দিয়ে অহঁ
মোক আৱ হেৰি কামখিনি কৰিলবলৈ কাপোৰো ধুব লগা আছে কাপোৰ ধুব লাগিব বতৰটো চাইলং কাপোৰ এসোপা মান উলিয়াই থৈ দিছোঁ।
আজি আকৌ সাতো লাগিব নহয়।
আজিয়ে লাগিব নেকি?
অহ আজি লাগিব ৰাতি আঠটা বাজি কিমান মিনিটত লাগিব। তোমালোকে হাত মানা নে?
আমাৰ ইয়াত মানে মানে ইমান হেৰি নহয় আমাৰ হ'লেও হেৰি পালিব লগাখিনি
অহঁ
যিখিনি ভাল নালাগে নহয় আগতে মাঁ হতৰ ঘৰত মানে যে সেইখিনি হেৰি কৰোঁ আও এয়াটো
আমিও আগতে মানি অহা যে এতিয়া অলপমান কাপোৰ ৰ'দ দিওঁতেই ধুই পখালি এক্সট্ৰাকে থৈ দিয়া হৈছে আৰু
অহঁ মই সেইকাৰণে এতিয়া ধুই দিওঁগৈ থৈ দে পেলাই পিছত আকৌ কথা পাতি দিম দিয়া নহঁ
অহঁ হ'ব দিয়া
বতৰো ভাল হৈছে অকণমান এতিয়া কাপোৰখিনি মেলি
অহ অহ মেলাগে যোৱা অহঁ ৰাখা